হেল্ল'।
শুনা পাইছা নে নাই?
অ পাইছো।
আহ মই এতিয়া বৰ্তমান বহি আছো।
সেয়া।
নাই, মই ঘৰত আছো।
অ।
আজি বট ভাত তোক খাই খাইছো ৰাতিপুৱা দুপৰীয়াও খাব লাগিব, তুমি ক'ত আছা?
ডিউটিত আছোঁ ৰব।
তোমাক কিন্তু মই বেয়া পাইছোঁ।
কিয়?
আমাৰ যে উলৰ বস্তু খিনি উলৰ বস্তু খিনি যে তুমি নিছিলা, তুমি কৈছিলা এনেকে এনেকে বিক্ৰী কৰি দিম গ্ৰাহকে গ্ৰাহক আহিব, তুমিতো
নাই মই টাইম দিব নোৱাৰিলো নহয়, টাইমে দিব নো নোৱাৰিলোঁ।
নাই নাই মই সেই টোত মানে টাইমে মই অসুখো হৈ আছিলে ন অলপ, মোৰ যে প্ৰব্লেম হৈ আছি আছিলে বিষৰ, তাৰপিছত আৰু মই টাইমেই দিব নোৱাৰিলো এইবাৰ দিম দিয়ক। এইবাৰ মই হেৰি কৰিলে বনাই দিব মই মেলাত দি মেলা হব নহয় আৰু, উম কেতিয়া হয় ঠিক হোৱা নাই কিন্তু যেতিয়া হয় তেতিয়া মই আপোনাক জনাই দিম তাৰে আগতে। তেতিয়া সেই কৰি দিব বনাই দিব। তাতে তাতে আপোনাৰ বিক্ৰী কৰি দিলে সেই হ'ব
উম।
এ আৰু অলপমান ঘুৰিব পাৰিলে বিক্ৰী হয় বাৰু এইবিলাক, উম আৰু এই অ আৰু হেৰি কৰিবচোন এই মোৰো সেই কেকৰ কিবা এনেকে যদি কিবা অৰ্ডাৰ চৰ্ডাৰ পাই দি দিব।
অ হেৰি কেকো বনোৱা চাগে বাৰ্থডে কেক চেক?
অঁ চব বনওঁ।
চব প্ৰ প্ৰকাৰৰ কেক বনোৱা? বাৰ্থদে কেক ফটো চটো দি থবা তেতিয়া দেখাব পাৰিম বেলেগক।
অঁ, হ'ব দিয়ক। দিম দিয়ক। দিওঁৱেই বাৰু কিন্তু এতিয়া মানে এনেকে অৰ্ডাৰ অহা নাই, সেইকাৰণে ফটোও দিয়া হোৱা নাই।
উম, উম।
অ'ৰ্ডাৰ আহিলে মই এনেকে হেৰি কৰোৱে বাৰু। মইয়ে বনাও এনেই মানে এ, মায়ে হেৰিটো বনাব জনা হৈছে আৰু, বেষ্টটো কেকৰ অ', এইটো, তাৰপিছত বাকী ডেক'ৰেচনৰ কাম খিনি মইয়ে কৰোঁ, বাকী মায়ে কিছু কিছু কৰি দিয়ে মায়ও হেল্প কৰি দিয়ে। লাহে লাহে মাইকো শিকাই মাও জানে। এইবিলাকে আৰু। বোৱাৰীটোও শিকাইছো। মোক অলপমান সেই শিকাই দিবচোন, আপোনালোকে বনাই যে, ময়ও শিকিম বাৰু লাহে লাহে। হেল্ল'। হেল্ল'। হেল্ল'।